হেল্লৌ। হেল্ল'। হেল্ল'।
হেল্ল'।
শুনিছানে?
শুনিছো, শুনিছো, শুনিছো। মই এনে
ময়ো এনেই বহি আছো। ভাত খালা? মই নাই খোৱা দেই, এতিয়ালৈকে।
গৰমতে আজি ৰঙলাউ খাম বুলি ভাবিছিলো। অ'হ আৰু কাণ বন্ধ কৰো। উ'ম। অ'হ হয়েনে? উম' তাৰ লগত আৰু মাংস দিলে আৰু ভাল লা
কোৱা?
মই সকলোৱে গলে
অ', মই এই কাৰণতে খাব বেছি ভাল পাওঁ।
গাহৰি মাংস বাহিৰে।
লোকেল কুকুৰা।
আৰু অ', তুমি নিজে বনোৱানে মায়ে বনাই?
ক'বলৈ গ'লে, বেছিকে মই নবনাই, বেছিকে মায়ে বনাইছ তুমি কা।
অ', মই নিজে বনাও নিজে বনালে খাই কিবা টেষ্ট লওঁ।
হয়, হয় তুমি কেনেকৈ বনোৱা বাৰু মোকো অলপ শিকাই দিয়াচোন।
উ'ম। প্ৰথমতে মাংসখিনি তেলত দি প্ৰথমে দি লওঁ মই।
অ'।
কাৰণ পিঁয়াজখিনি দি দিলে খাবলৈ বেয়া পাওঁ।
উ'ম, অ'।
তাৰপিছত মাংসখিনি ফ্ৰাই কৰাৰ পিছত আলুও দি দিওঁ। তাৰপিছত সিজিবলৈ দিওঁ তাৰপিছত মচলা আৰু এয়া। মছলা ইমান ব্যৱহাৰ নকৰো বেয়া খাব বেয়া পাওঁ।
ৰচোন, আদা।
অ', যিহেতু এইবোৰ গাৱত পোৱা যায় ন।
অ', হয়, হয়। অ', দিয়া, দিয়া মছলা যিহেতু ধনীয়া থাকেই সকলো গাৱতে। অ', হয়, হয়। হয়, হয় ধনীয়াতকৈ বেছি নৰসিংহ দিলে বেছিও ভাল লাগে।
তাৰ তাৰ চেনটো মানে সুগন্ধটো অলপ বেছিয়ে ভাল লাগে।
অ', অ', মোৰ একেই হেইটো অলমান ভাল নালাগে বাৰু নৰসিংহটো।
অ'। উ'ম, তেনে তুমি খাব খাব লগা হয়?
উপায় নাই আৰু ঘৰ মান